আও।
অ কি কৰিছা।
এয়া আছো এনে।
চা তা খালা। অ ভালেই ভাল তোমাৰ অ ভালেই এইটো। ভাল ন। অঁ এই হেৰি যে তোমালোকৰ শাহু মাইে কাপোৰ বৈ আছ নে তুমি বৈ আছা এতিয়া।
এনে মই বৈ আছো।
তুমিয়ে বৈ আছা। কি বৈ আছা এতিয়া।
এতিয়া। এতিয়া চছেেট বৈ আছো।
কাপোৰ চট।
অহ
শেষ হ'ল নে আছে?
শেষ হোৱা নাই আছে আৰু।
আছে ন'। হেৰি ডেউখাল শালৰ পাত তেনেকে বিকিয়ে কৰি আছেনে নে কি?
নাই বিকিয়ে কৈৰিছো। তোমাক লাগিব নেকি?
অ'। অ', তাকে মই সেইকাৰণে ফোন কৰিছিলো মানে তুমি যদি যদি বৈ আছা আছে যদি মই এখন লম।
অ'। অ'।
অ', হেৰি কি কি ৰঙৰ লগাইছা এইবা?
এইবাৰ গুলপীয়া লগাইছো।
গুলপিয়া। মোলে এযোৰ হেৰি কৰিবা চ উম, এ দিবাচোন মোলে।
অ', অ'। দিম দিয়া।
হেৰি কেনেকে, পইচা কেনেকে লোৱা এতিয়া?
পইচা এযোৰত পাঁচশকে লওঁ।
তুমি হেৰি এ কি কয় ফুল চুল নিদিয়া? ফুলদিলে চাগে বেছি হ'ব ন'।
ফুল দিলে বেছি হ'ব অ', উকাটো কথা কৈছো এনে উকা এ বৈছো আৰু।
অ', অ'। অ', উকাটো পাঁচশ ন'? মাছাজ নে? মাছাজ নে বোলো?
অ', মাছাজ।
ঠিকে আছে দিয়া যদি উকাটো বোৱাত হেৰি ফুল এনে দিলে কিমানকে লোৱা বাৰু?
ফুল দিলে। ফুলদিলে এনে এ হেৰিকে লওঁ আ, আঠশ অ', নহয় নশ মান লওঁ ন' ন' অকমানকে লওঁ আও।
অ', তেনেকে লোৱা ন'। বাৰ মোক হেৰি কৰিবাচোন তুমি অকন ফুল অকন অকন বাচি পেলাই তেনেকে এযোৰ দিবাচোন।
অ', দিম দিয়া। তেনেকে
অ', মানে এতিয়া কেইযোৰমান আছে?
এতিয়া খালত
অহ।
খালত আছে এতিয়া উম, সাতযোৰকে সাতযোৰ মান আছে আৰু।
অহ।
লগাইছিলো তোমাৰ দহ জোখে লগাইছিলো।
অ', দহজোৰ লগাইছিলা। অ', ভালে কৈছো
অহ।
ন' উম, সমত গৈ আছে ব ব্যস্তও হৈ আছা ন'। হাত খৰচ ওলাই থাকে। চাগে তোমাৰ ন'।
উ, সাতশছে তেনেকেছো আৰু।
অ'। এতিয়া ইহঁত কেইজনেও ডাঙৰ হৈছে নহয়।
অ', সিহঁতকে প্ৰয়োজনীয় বস্তু লাগে যে।
লাগে, লাগে আজিকালি ইমান খৰচ বস্তু পাতি ইমান দাম।
সেইটো কাৰণে আৰু বাকী এতিয়া তুমি টিউচন, টিউচন চিউচন কৰি আছানে?
অ', মই টিউচন কৰিয়ে আছো দিয়া। তুমি কি হেৰি কৰিবা টিউচন কৰি কৰিবলৈ দিবা নেকি?
অ', মই মানে ইহঁত দুজনী তুম তোমাৰ তাতে দিম বুলি ভাবিছো। এতিয়া তুমি কেনেকে লোৱা?
কেনেকে লোৱা মানে অ', মাহেক শেকত মানে কি হয় হেৰি গোপত কৰিলে অকমান কমকে হয়। এক্সট্ৰাক কে কৰিলে মানে ম যদি তোমাৰ কৰো তেতিয়া অকণ বেছি হয় আৰু মই নিজে গৈ পেলাক কৰিলে আৰু অকণমান বেছি হয়। ঘৰত গৈ কলিলে কষ্ ত' হয় দিয়াচোন মোৰ নিজৰো, দুটা তিনটা গ্ৰুপ থাকেই যে। আকৌ গোপৰ মাজতে গৈ পেলাই আকৌ ঘৰত কৰিবগৈ লাগে সেইটো কাৰণে মানে ধৰা হৈ যায় আৰু কষ্ট অকমান।
অহ।
তে কি কৰা বা কেনেকে কৰা তুমি সেইটো তোমাৰ লগতে কথা আৰু।
অ', পিছে দি তুমি কিমান দেখি কেতিয়াপা কৰিম বুলি ভাবিছা?
তাকে হ হ'লে মই হেৰি আজি পুৱা কৰিব পাৰিম।
অহ।
যদি বোলে কৰিব পাৰা আৰু তুমি মই গ্ৰুপত এনেই পাঁচশকে লওঁ যদি তুমি গ্ৰুপতে তাই কোন ক্লাছৰ ব বা?
এইবাৰতে হেৰিয়াতহে ছিক্সতহে।
ছিক্স অ', ছিক্সৰ ল'ৰা-ছোৱালী আছে দিয়া আৰু গ্ৰুপত তাই গ্ৰুপত হ'লেও পাৰিব।
অহ।
যে অকলে দিয়া নে গোপতে দিয়া সেইটো তুমিহে গম পাবা।
অ'। বাৰ বাৰু গ্ৰুপত গ্ৰুপ পতে দিম বাৰু, ঠিক আছে। তিয়াৰপা পঠিয়াই দিম নহ'লে।
অ', পঠিয়াই দিবা তুমি সেই পিয়াই কেইটা বজাত পঠাবা জানা সাতটা বজা সাতটা বাজিবলৈ দহ মিনিট মান থাকোতে তুমি তাইক পঠাই দিবা তেতিয়া মানে মোক সেইটো চাবজেক সেই সেইটোটৰ মানে হৈ যাব যে সাতটা বজাৰ পৰা।
অ', অ'।
সেইটো কাৰণে সিহঁতৰ লগতে তাইক কৰিব পৰা যাব। হৰি কি এনে কি, কি, কি, কি, কি, কি কৰিব লাগিবনো ইংৰাজী অংকহে চাগে কৰিব লাগিব আৰু।
অ', ইংৰাজী অংক কেইটামান তাৰপিছত হেৰিয়া অংক হেৰিয়া অং অসমীয়া কেইটামান চাই দিবা।
অ', মানে গোটেইখিনিয়ে চাই দিব লাগিব চাগে?
অহ।
হি হিন্দীতটো আছে নহয় সিহঁতৰ ন' হেৰিটো?
অ', অ', হিন্দী আছে।
বিষয় হিন্দীও আছে চাগে।
আছে, আছে। চাই দিবা।
অ', বাকী মানে মই এই এতিয়া যিখিনি কৰি আছো সেইখিনি মানে হেৰিহে মই অংক আৰু ইংৰাজী হিন্দীহে কৰিছো বাকী বেলেগ চাবজেক্ট খিনি কৰা নাই আৰু। কিন্তু তাইক যদি আকৌ কৰাব লাগে ধৰি লোৱা আকৌ এতিয়া কি হয় জানা প্ৰথমে পৰা আৰম্ভ কৰিবলৈ পালে ভাল এতিয়া ইহঁত আগবাঢ়ি গলগৈ তাই এতিয়া ধৰিলোৱা অকন বেগ হৈ যাব যে।
অহ।
একেলগে গোটেইখিনি ল'ৰা-ছোৱালী তেনেকে লৈ যাব পৰা হয় ভাল ভাল আছিলে। আকৌ সিহঁনে পৰীক্ষা পৰীক্ষাও পালেহি নহয় ন'।
অ', পৰীক্ষা পালেহি।
কা কেতিয়া পা বা?
ত অ', এই মাহতে হ'ব নাই নাই ৰুটিন দিব আৰু।
অ'। তাকে এতিয়াতো হেৰি আজি এইটো মাহৰ আজি পাঁচ তাৰিখ হ'লেই।
উম।
কাৰণে মানে লাষ্টৰ ফাললৈ হ'ব জুলাইত আকৌ গৰম বন্ধ হ'ব নহয়।
অহ।
হেৰি কৰিবা আজিৰ পৰা পঠাই দিবা তাইক। বুজছ' তুমি আৰু দেৰি কৰি নাথাক যিবা এ আজিকাল পথাৰ দিলে ধৰি লওঁ তেতিয়া মই পৰীক্ষালৈ তেতিয়া কিবা এটা অকন মিলাবগৈ পাৰিম পৰীক্ষা যদি লাষ্টৰ ফাললে হয়।
অ', আজি তৰা পঠাই দিম দিয়া।
ফালে আগতীয়াকে হৈ গলে এতিয়া অ', আগতীয়াকে হৈ মানে পোনটা যদি আগতীয়াকে হৈ যায় এইবাৰ মোৰ ইমান ঠিকে খৰাব নোৱোৱাৰ নহয় মোক আৰু মানে বেয়া নাপাব আৰু যদি অলপ দিন আগৰ পৰা
অ', অ'।
মই মিলাই কৰি লৈ যাব পাৰিলোহেঁন। মোৰ অ', সময়তো মোৰ নিমিলেই মানে মোৰ কেইবাটাও যে আ আগবেলাও থাকে তিনি দু আগবেলা তিনটা আকৌ হেৰি ভাটিবেলাও থাকে তিনি চাৰিটা আকৌ ভাটিবেলা কেইটা মানে ঘূ নহয় ভাটিবেলাকাকেইটা মানে মই নিজে ঘৰত গৈ কো আৰু আমাৰ ঘৰলৈ আহিও কৰে ল'ৰা-ছোৱালীয়ে সেই তেনেকুৱা
উম, অ'।
মিলাবলে অকণ সময়তো দিগদাৰ তাকে মানে ক'তো যাবও নোৱাৰোঁ ভালো লাগে দিয়াচোন। অ', ক'তো যাব নোৱাৰিলেও মানে কেতিয়াবা বন্ধ দিনতো দেওবাৰটোত নকৰো যে সেইদিনাখনে কৰ'বাত তেনেকে ফুৰিবলৈ যাওঁ আৰু। আকৌ নিজেও হাত খৰচ এটা ওলাই আছে। কিবা এটাটো খৰচ থাকেই ন'। অ', সেইটো কাৰণে মানে কিবা এটা হাতসচ উলাই আছে কাৰণে টিউ নন কেইটা এৰি দিবও মন নাযায়।
হেৰি অ', সেয়া সময় মিলাবগৈ নোৱাৰো ব্যস্ত হৈ থাকিব লাগে।
অহ। এতিয়া পিছে আজি কি বনাবা?
আজি অ', আজি গৰম পৰিলে মই খাৰ চাৰ খাৰ ন' খাক কিবা এটা হেৰি টেঙা জাতীয় বনাম।
অ', বাৰু গৰমত টেঙা ভালেই লাগে বাৰু।
অ', অ', এতিয়া চাহ তাহ খাই উঠিলো চাহ তাহ এতিয়া ৰুটিয়ে খোৱা হ'ব বাৰু। ৰাতিপুৱা এতিয়া উম, ৰুত ৰুটি ভাজি কিবা এনেকে খাম তাৰপিছত দুপৰীয়া কাৰণে কিবা এটা ব্যৱস্থা কৰিম আৰু।
অ'।
লাহে, লাহে। বনাবা কি বনাবা গোটা লাই নেকি তুমি কি হেৰিলে বাৰীলে গৈছা ত মানে বস্তু আনিবলৈ নে কি
অ', বাৰিলে আহিছোঁ। ছো
অ', মই কি বনাবা সুধিছা যে সেইকাৰণে মানে ভাবিছো বোলো তুমি বাৰীলৈকে গৈছা নেকি, কি কি খ কি কি খেতি কৰিছা নো?
এ ভুল জিকা তাৰপিছত ভাতকেৰো লে অ', লাগিছে জাতিলাও
ভালেই কৰিছা দিয়া, জাতিলাও লাগি আছে নে?
উম, জাতিলাও লাগিয়ে আছে, জাতিলাও লাগি আছ এয়া বিকিও কৰোঁ খাওঁ। গৰুকো খুৱাও বেয়া হৈ যোৱাখিনি।
ভালেই কৰিছা দিয়া পেলনি যোৱা খিনি গৰু খুৱাইছা, হেৰি তোমালোকে হেৰি কিনা খাৰটো নিদিয়া ন'?
কিনা খাৰ তো কিনা খাতো নিদিওঁ। ঘৰ খাৰটোতে দিওঁ আৰু।
ঘৰতে মানে বনাইছো আৰু নিকি?
উম, ঘৰতে বনাইছো।
অ', ভালেই কৰিছা দিয়া, কিনা সাৰবোৰ খাই বেমাৰো হয় ন' ।
উম।
বাৰু ঠিক আছে ন', এতিয়া ৰাখো?
আছে দিয়া।
অ', অ'। হ'ব দিয়া, অ'।